নমস্কাৰ দাদ ভালনেে মোৰো ভালেই গা ক'ত আছা
াৰ ফালে ওলাই আহিছিল অ তুমি
ময়ো এনেই এফাৰ এইফালে বহি আছিলো মোৰো পুলটোৰ ওচৰতে বহি আছো আৰু গৰম যে
অ মই এই তোমাৰ ভাতকেইটা খাই ধুনীয়াকে ওলাই থ
ভালেই কৰিৈছা দিয়া ময়ো সেয়া যাম আৰু ঘৰলে ভাত পানী মোক
উ ময় যাও এ তোমাৰ লগত কথাটো পাতিম আৰু যাওঁ মানে বিশেষ মই মানে কাৰণ তাত কথা পাতিছিলো ফোন কৰিছিলো তোমাক
উম কোৱাচোন বাৰু মানে কি বিষয়ে তুমি জানিব বিচাৰা
মই তোমাৰ গাড়ী এখন লম বুলি ভাবিছো
অ কি ল'বা
এতিয়া তোমাৰ কিদৰে ভাৰ হব
আহ তুমি
হম
মানে কিহৰ কাৰণে ল'বা তুমি ধৰা
মানে তোমাৰনে মোৰ
চালিিতানীিবল
এই ৰিজাৰ্ভৰ কাৰণে গাড়ী চাড়ী বা সবিলাক আছে মানে এনেই ঘৰৰ কাম কাৰণে বিশেষ ঘূৰিব ক'ৰবাত কাম চান থাকিলে মানে ঘৰৰ পৰিয়াল খিনিৰ লগত যাবৰ কাৰণে মানে
উম তেনেকুৱা হ'লে তুমি ধৰ চফ গাড়ী লাগে নে ন তোমাৰ অলপ হেভি হেভি গাড়ী লাগে তুমি কেনেকুৱা লাগে
অলপ হেভি টাইপৰ লাগে তাতে ভাল গাড়ী এখন লাগে মানে আমাৰ তাতে এনেকুৱা এলেকাত ধৰক গাড়ী চাড়ী নে অলপ লাগিলে দামেই অলপ লাগিলে
উম
অলপ ভাল মানে গাড়ী এখন লাগে মই তোমাকেই ফোন কৰিলোঁ মানে
তুমি ছেভেন ডাবল এখন ল'ব পাৰাাতটো
আহঁ
নহলে স্কপিঅ এন ল'ব পাৰা স্কৰপিঅ' ক্লাছিক এছ ইলেভেন ল'ব পাৰা
উম এনে তুমি তুমি কোৱাচোন বে কোনখন ললে মোৰ লগত কোনখন ল'লে ভাল হয় বাকী বাকী এনেই স্কপিয় ব চলেো আছে এই এইখন বাকী এনেই তুমি কি ৰলে ভাল লাগিব কোৱাচোন
তুমি মোক কোৱা যে তুমি গাড়ী কিহৰ বিষ মানে তোমাৰ ফিচাৰছ লাগে নে ইঞ্জিনৰ দম লাগে তুমি সেইটো কোৱা
ফিচাৰছ লাগে
তুমি এতিয়া ঘৰ কাৰে ল'বা এতিয়া ফেমিলি গাড়ী ল'বা তোমাৰ অভিয়াচলি তোমাৰ ফিচাৰ্ছ দৰকাৰ হ'বই
অ অ
তুমি তেনে ছেভেন ডাবলখন ল'ব পাৰা
সেইখনত চান ৰূপ আছেনে
আছে আছে না ভাল ভাল পাই যাবা অট উম
আ
তুমি অটো পাইলট পাবা তুমি তাৰপিছত
এ কি কেলা ললে ভাল হ'ব
তুমি ব্লু কালাৰটো চুজ কৰিব পাৰা দেই ভাল লাগে কিন্তু নীলা ৰঙৰ তুমি বহুত ধুনীয়া লাগে হয় দিনতো ভাল লাগে ৰাতিও ভাল লাগে ৰাতি অকণ ক'লা কোলা লাগে দেখিবলৈ
উম।
লাইটৰ তলত বহুত ধুনীয়া লাগে তুমি সেইখন গাড়ী ল'ব পা মাইলেজতটো ভালেই বাৰু। প্ৰথম লগতে তোমাৰ দহ ন- পিছত তোমাৰ যে ডাঙৰ গাড়ী হিচাপে হ'লেও মানে চৈধ্য পোন্ধৰ দিয়েগৈ।
তোমাৰ এইবিলাক- তাত এলৰা চল আগাব পাৰি ন সেইখনত-
হা হা।
এ এ এলহ চলহৰিীবিলাক দিয়ে অলপ হেৰি কৰিব পাৰিনে মডিফাই টাইপৰ।
উম পাৰিবা তুমি গুৱাহাটীত যাব পাৰা বুজিছা গুৱাহাটীত বহুত ভাল ভাল এনেকুৱা দোকান আছে য- তুম দোকান মান তুমি- মডিফিকেশ্যনৰ কাৰণে ভালকে কৰিব পাৰা তেনেকুৱা মানে- আছে আৰু তেনেকুৱা উম গাড়ীখন ধুনীয়াকে বনাই পেলাব পাৰা তাত তোমাৰ- একো মানে একো এনেকুৱা নহয় যে তুমি এইটো চেঞ্জ কৰিব নোৱাৰিবা বুজিছা।
উম। শুনা তোমাৰ ওপৰত পোৱা দায়িত্ব যোনখনাই বাইক যোনখন কাৰ ভাল লাগিব সেইখনে ল'ম। তুমি যোনখন ভাল লাগে সেইখন কবা সেইখনকে ল'ম তাকে গাড়ীখন তুমি- কেনেকুৱা কি কৰিলে ভাল হ'ব কেনেকুৱা ৰেপ নকৰিলোৱে কি উলিয়ালে ভাল লাগিব কি- কি লগালে ভাল লাগিব?
অ' অ' মই কৰি দিম চোৱা এতিয়া ম তুমি যেতিয়া মোক- কোন মানে সেইটো কথা এতিয়া সুধিছা মই যে তোমাৰ লগৰ হিচাপে মই সেইটোৱে তোমাৰ ভালটোৱে বেছি। চম ন তোাৰেয়াটোতো নিবিচাৰো মই।
উম আহ।
সেইটো কাৰণে মানে তোমই ভালদৰে কৰিম তুমি এতিয়া ধৰা- তুমি গাড়ীখন ল'ম বুলি ভাবিছা ছেভেন ডাব্লুখন বেয়া নহয়।
আহ।
টপ মডেলটো ল'বা নে এতিয়া বেচ মডেলটো ল'বা এতিয়া কোনটো ল'ম বুলি ভাবিছা।
তুমি কোৱা কোনখন ভাল হ'ব।
তোমাৰৰা তোমাৰ যদি মন আছে ধৰা ভাল গান চান মানে এটা ভাল ফিচাৰ- থকা গাড়ী ল'বলৈ।
উম।
তেতিয়াহ'লে তুমিতো টপ মডেলটো ল'ব লাগিব বুজিছা তুমি যদিটো টপ মডেল
উম, তোৰ মাত্ৰ অকণ বাৰতে হেৰি আহিছে মানে অলপ নুশুনা শুই আহিছে তাৰটোৰ
তোমাৰো হৈ আছে তেনেকুৱা মই এইটো তোম নেটৱৰ্কটো অকণ বেয়া নেকি নে মোৰে নেটৱৰ্ক বেয়া ঠিক নাইানে?
উম, টাৱাৰ প্ৰব্লেম দিআছে।
উম, উম, হেইতোৱে।
তাকে এনেই তুমি কোনখন হেৰিখন টাবখন ল'ব লাগিব ন।
উম, তুমি টপ মডেল টো লোৱা তোমাৰ তোমাৰ কাৰণে ভাল হ'ব কাৰণ তেতিয়া তোমাৰ ধৰা গাঁৱত তোমাৰ তাতে ভাল। এনেকুৱা গাড়ী কাৰো তাত নাই। কাৰ তাত নাই যদি তোমাৰ হৈছে অলপ নামটো থাকিব আৰু এতিয়া টপ মডেল ল'বা তুমি অলপইচা ইনভষ্ট কৰিবা তাৰ ওপৰিও। তুমি গাড়ীখন ভাল পাবাতো।
অ' মানে সেইখন গাড়ী শুনা বাকী কেইখন গাড়ীৰ বোৰত ততে ভাড়া দি দি মানে ইমান ভাল নাই এইখন মানে ভাড়া চাড়া তোমাৰ একো নিদিওঁ। এতিয়া ক'ৰবাত গ'লে কিবা এটা চাব গ'লে বা চিনেমা এখন চাব গ'লে। টাউনও ওলাই গ'লে গোটেইকেইটা ঘৰৰ মানুহখনৰ মানে যাবলৈ গাড়ী এখন মানে- তে গোটেই কেইখন ভাড়াত গুচি যায়, তোমাৰ গাড়ী নাথাকে মানে যাবলৈ।
অ' অ' সেইখন তুমি ল'ব পাৰা তেনে তোমাৰ কাৰণে একদম সেইখন পুৰা ধুনীয়া আৰু-
উম, মানে সেইখনে সেইকাৰণে মই মানে ভাবিলো দেউতাই কৈছে মানে। এই গাড়ী চাড়ী নোহোৱা আৰু ঘৰত থাকিও চ'ব গাড়ী কেইখন ভাড়াত পঠিয়াই দিয়ও গাড়ী এখন ল- সেনেকৈ ক'লে তেতিয়া মই মানে তোমাক মই ভাবিলো ৰখা। ফোন এটা কৰো ইয়াকে মই সুধো কি গাড়ী ল'লে ভাল হ'ব কি গাড়ী নললে বেয়া হ'ব এনেক - তোমাক তোমাক ফোন কৰি সুধিছিলো মই।
উম, ভালেই পৰিলা দিয়া তুমি এতিয়া মোক সুধিলা তোমাৰ কনফিউজন টো দূৰ কৰিলো মই।
অ' এতিয়া মই ৱাভূৱত তোমাৰ কি গাড়ী লৈ ল'ম কি লৈলম তাৰপাছতক - তো সেইকাণে মানে তোমাক ভালকে জানা না সেইকানে সুধি লৈছো।
উম, উম, ভালে কৰিলা ভালে কৰিলা।
অ' বাকী তেতিয়াৰে হ'লে এখন ল'বলগীয়া হ'লে? এতিয়া কি কৰিব প্ৰথম তোমাৰ বুকিং কৰিব লাগিব।
অ' অ'। তোমাৰ চেভেন ডাবুল বুকিং কৰিব লাগিব কাৰণ তোমাৰ সেইটো মানে - হয়, ইয়াত এভেইলেবল নাথাকেতো মানে তুমি সেইটো পতকতে গ'লে নাপ নাপাবা হেটো সেইকাৰণে সেইটো তুমি মানে আগতীয়াকৈ তুমি বুক কৰি থ'ব লাগিব।
অ' তোমাৰ বুক কৰা পিছত ধৰ কাইলৈ মই পৰহিলৈ বুক কৰিলো। তোমাৰ কেইদিন এহে কিত।
ঐ, তোমাৰ টাইম লাগিব টাইম লাগিব তোমাৰ ছেভেন ডাবুল ফুন তোমা ইমান সৰু এনেকুৱা - হেৰি ভিতৰ গাড়ী নহয় মানে চুইফ্ট টিউবটৰ নিচিনা নহয়। তুমি হেইকাৰণে - খনৰ অকণ বুকিং পিৰিয়ডটো অণ বেছি মানে তুমি তিনি - তিমাহ মান লাগিব।
হয়। মানে তোমাৰ মই কাইলেতো বুকিং কৰিব পাৰিম। কাইলৈ এনেই গলে কিবা দিগদাৰ হ'ব নেকি কাইলৈ -
এ কিয় নোৱাৰিবা কাইলৈ কৰিব পাৰিবা তুমি ধুনীয়াকে যোৱা কাইলৈ -
কাইলে গ'লে তোমাৰ এইটো উ কাইলৈ তুমি যাবই লাগিব তুমি - একেইদিন কাইলৈ যাবা কাইলৈ - জুলাই, আগষ্ট, ছেপটেম্ব, অক্টোবৰ মানত গাড়ী আহিবনে? উম, মানে তোমাৰ পূজা - আগত মানে আহি যাব ন?
অ, আহি যাব - আহি যাব নিশ্চয় আহি যাব তোমাৰ ছেপ্টেম্বৰ লাষ্টৰ মানতো আহি যাব পাৰে।
অ, মানে তোমাৰ বুক - আমা তেজপুৰতে কৰিব লাগিব নে কাৱা গুৱাহাটীত কৰিব লাগিব?
নাই নাই তেজপুতে কৰিব ৱাটীত গ'লে তুমি ধৰা তাত তুমি এনেকুৱা এটা মানে - তোমাৰ হাতত মানে এনেকুৱা এটা অপচন থাকিব তুমি ধৰা - গুৱাহাটীত যে তুমি এদিনতো পাই যাব পা। সেইটো মানে তুমি এনেকুৱা নহয় মানে তুমি - পাই যাব পৰা কাৰণটো কি তাত তোমাৰ ধৰা গুৱাহাটী এখন মহানগৰী হয়। মহানগৰীযিত। তাত মানে তোমাৰ বহুত শ্বৰুম আছে ন মাসিন্দা শ্বৰুম বহুত আছে।
উ - উ
তুমি এটা মহিন্দ্ৰা শ্ব'ৰুমত যাবা তাত বহুত কেইখনত তুমি মানে - পাবাই তুমি হেইটো এভেলেভোল পাবাই মানে।
উ
হয় এভেলভোল যদি তুমি পাবাই তুমি টেনশ্যন ল'বলৈ কিয় লাগে হয় নে।
অ, এনেই তোমাৰ মতে বুকিং কৰিলে ভা ভাল হ'ব নে নে গুৱাহাটীত গৈ পেলাই যে এদিনতে ল'লে ভাল হ'ব?
চোৱা তোমাৰ হাতত যে এতিয়া বৰ্তমান পইচা কিমান ছে মোক কোৱাচোন? কিমান মান আছে ডাউন পে'মেণ্ট তুমি কিমান দিম ভাবিছ
বিছ মান।
বিছ মান দিবা ন, উ বিছ লাখ।
অ,
বিশ লাখত আহি যাব তোমাৰ গাড়ীখনৰ দামটো বেছ নহয় নহয়, সাতাইশ লাখ ত্ৰিশ লাখৰ ভিতৰত আহি যায়। তুমি ইমান ডাঙৰ এমাউণ্ট তুমি ইমান ডাঙৰ এমাউণ্ট এতিয়া য তাত তুমি যদি দিম বুলি ভাবিছা তোমাতো কাইলৈকে পাই যাবা তুমি।
অ। মানে বিশ লাখ বিশ লাখ দিলে আৰু সাত লাখ টকা ই এম আই কৰিব লাগিব ন?
সাত লাখ তোমাৰ ধৰা ট মডেল লবা ন তোমাৰ ত্ৰিশ লাখ পৰি যাব। তুমি আৰু দহ লাখ টকা এটা এম আই কৰিব দ লাগিব তুমি দুই তিন বছৰ কৰি দিয়াবা। তোমাৰতো ব্যৱসায় ভালে চলি আছে। উ তোমাৰ পৰিবহনৰ ব্যৱসায় এতিয়া ভালেই চলি আছে। তুমি ধুনীয়াকে পাই যাবা বুজিছা। তুমি সেইকাৰণে মানে ভাল এটা হেৰিত পাই যাবা, তুমি ইমান তেনশন ল'ব নালাগে। তোমাৰ তিনি বছৰ ই এম আই কৰি দলেে তোমাৰ কমপ্লিট হৈ যাব, বেছিকে নাহে এনেওঁ তোম
উম অ তেতিয়াহ'লে ঠিক আছে, গুৱাহাটী ত ওলাম তেতিয়াহ'লে ন।
কাইলৈ ওলাও ন নে। তাৰপৰা তাতে গৈ পেললৈ চাই আহো, কাইলৈ নলে পৰহিলে।
কাইলৈ তোমাৰ বেছ বৃহস্পতিবাৰ মানে আমাৰ বৃহস্পতিবাৰ মানে দিনকাল ভাল, মই শুকুৰবাৰে ওলাওঁ।
উম উম হ'ব।
শুকুৰবাৰে ধুনীয়াকৈ ওলাওঁ।
উম।
শুকুৰবাৰ ওলাই যাতে যদি এদিনতে যদি পাও যদি কেইবাটা মানে লৈ আহিম মানে।
ফাইনেন্সটো তোমাৰ এদিনত কৰিবলৈ অলপ অসুবিধা হৈ যায় বুজিছা।
অহ।
অলপমানতো টাইম লাগিব, তোমাৰ ধৰা কিমান দিন লাগিব জানা তোমাৰ মানে এদিন দুদিনটোতো লাগেই।
উ।
উম সেইটোৱে মানে সেইকাৰণে এদিন দুদিন লাগিবই তোমাৰ সময়ত। তুম মানে এদিনতে গাড়ী লৈ আহিব নোৱাৰিবা।
অ তেতিয়াহ'লে কাইলে কাইলে যাওঁ। যদি লাগ থাকিলে হ'ব কেইদিনমান থাকি দিম লাগে। দুই তিনিদিন থাকিলে থাকি দিম লৈ আহিম কাইলৈ যাবা নেকি?
অ তোমাৰো গাড়ী দেখোন গুৱাহাটী আপডাউন কৰি থাকে, তোমাৰ কাইলৈ আমি যাওঁ কাই আ চাই কৰি ভালকৈ কথা পাতি আহোঁ ফাইনেন্ঞ্চৰ কাম কৰি আহোঁ, দুদিনৰ ভিতৰত আমি কৰি ল'ম।
অহ
তোমাৰ ইও তাতে দেখোন বলেৰখন গয়ে থাকে দেখ সু তাত ভাড়াত যোনদিনাখন হয় পাৰিলে গুচি যাম আৰু।
অঁ।
তেতিয়া হৈ যাব কাম।
উম। তেতিয়াহ'লে কাইলে তুমি কাইলেতো ফ্ৰী আছা।
ফ্ৰী আছো কাইলৈ পৰহিলে। মই তোমাক সোমবাৰৰ পৰা মোৰ আৰু ব্যৱসায়ৰ কাৰণে যাব লাগিব, এইকেইদিন মই বাৰু পূৰা ফ্ৰী আছোঁ।
শুনা কাইলৈ মোৰ তোমাৰ বলেৰখন দুটা বজাত তোমাৰ গুৱাহাটীত হেৰি আছে তেতিয়া ওলাই দিওঁ।
অহ পৰা যায়।
তোমাৰ আজি মানে বলেৰখন ৰাতি ঘৰত আহিব। ঘৰত অহাৰ পিছত ৰাতিপুৱা আকৌ দুটা বজাত তোমাৰ হেৰি এটা আছে, ভাড়া এটা আছে যাব মানে তালৈ। এয়াৰপৰ্টলৈ তেতিয়াহ'লে কাইলে দুটা বজাত আমি ওলাই দিওঁ।
অ
সন্ধিয়া ছয়টা সাতটা মানত পাই যাওঁ তাৰপিছত কাইলৈ দিনটো তোমাৰ হেৰিতে থাকি দিম ধৰ ৰুমে চুমে থাকি দিম তোমাৰ পৰহি মানে কাগজ পত্ৰ লৈ মেলি কথা চথা পাতি
অ
তাৰ হয় যদি যোনদিনা মানে একদম একেবাৰে লাগিলে বেছি দিন টো নালাগে এসপ্তাহো নালাগে ন
নাই নাই নালাগে নালাগে এই তোমাৰ ধৰা আজি গ'লা তুমি কাইলৈ কাম ধ হলো কাইলৈ আবেলি মানে এদিনেই লাগে মানে ইমান দিন নালাগে তুমি বেছি ভাবি আছা তোমাৰ ধৰা এদিন দুদিনৰ ভিতৰত গোটেই কামেই ক্লিয়াৰ হৈ যাব তুমি এনেই ইমান মান মাৰ আছা
উম তোমাৰ ঠিক আছে তেতিয়াহলে মই তোমাৰ এই দুদিন থাকি দি একেবাৰে মানে গাড়ীখন লৈ আহিম আৰু
উম হ'ব দুনে এদিন থাকি দিম আৰু তাতে
অ উম ত আমাৰ তোমাৰ কাগজ পত্ৰ কি লৈ যাব লাগিব
উম হ'ব তোমাৰ ধৰা তোমাৰ যিখিনি বেংকৰ ডিটেইলছ এটি এম এইবিলাক লৈ ল'লেই হ'ল আধাৰ কাৰ্ড পান কাৰ্ড ভোটৰ মানে সেইটো আধাৰ কাৰ পান কাৰ্ড হ'লে হ'ল চৰি ভোটৰ নাগ বাকী তোমাৰ যোনে মানে তোমাৰ